অহ, কি কৰিছা? অ'। ময়ো আছোঁ ফুৰিব আহিছো, ফুৰিব।
অ', ফুৰিব গৈছ'।
অ', অ'। এই এইফালে, এই আমাৰ ফালে মানে বিল্ডিং এখন আছে যে তাতে আজি গৈছো।
অহ, আমিও নদীৰ ওচৰতে আছোঁ বাৰু।
অ', তেতিয়াহ'লে লগ পাম চাগে আৰু।
হা, হা
লগ পাম চাগে কৈছোঁ।
অ', পাব বাৰু জানোঁ।
উম, কেই আৰু।
ভাত, চাত খাই আহিছানে নাই? ভাত, চাত খালা নাই?
খালোঁ, খালোঁ।
অ', অ'। খালোঁ। উম, দালি, আলু ভাজি, ভাত।
অ'
ছিক্স ফিফটি ফাইভ।
তাকেই, আৰু। বাকী মাহঁত ক'ত গ'ল?
মাহঁত আছে।
অ', কি কৰিছে?
আছে এনেই, মায়ে এইমাত্ৰ গা ধুই উঠিছে, এনেই গৰমৰ কাৰণে।
ব-গৰম কেনেকুৱা?
উম, গৰম একেবাৰে ক'বই নালাগে।
অ'।
ক' আৰু বাকী।
কি? কি বুলি কয় বিজনেচ এটা কৰিম, পাৰ্টনাৰশ্বিপ কৰিবি?
অ', পাৰি কৰিবলৈ। বিজনেছ কি, কি বা হয়?
মাৰ্কেটৰ।
অ', অ, পাৰি পাৰি।
উম, ইনভেষ্ট কিমান মান কৰিলে ভাল হ'ব?
উম, যা এ কিমান কৰিবি এনে?
এনেই ধৰি ল' ফাৰ্ষ্টতে সৰুকে সৰু পৰা ডাঙৰ যাব ন, সৰু অলপ অলপ মাল আনিম আৰু।
উম।
এনেকে চলাই গৈ থাকিম আৰু। প্ৰফিট হয় নে নহয় আৰু চাবতো লাগিব। হ'ব যেন লাগিছে বাৰু!
তেনেকেই চাব লাগিব আগতে। তাৰ পাছতহে, অকমান ধৰ পইচা-চইচা লগাব লাগিব আৰু অলপ বেছি। প্ৰফিট হ'লেটো আমাৰে ভাল।
অ' সেইটোয়েইেতো প্ৰফিট হলে আমাৰো ভাল হ'ব।
অহ।
গতিকে ভাবিছো আৰু এ কি বুলি কয়। এতিয়া গৰম দিনটো গৰম দিনত পিন্ধা কাপোৰ বিলাকে আনিম আৰু।
অ' পাৰি।
অহ।
যিটো চিজনত যোনটো আৰু
হা।
যিটো ছিজনত যোনটো আৰু সেইটোৱেই।
অ' তেনেকেই আনিম আৰু
অহ।
ধৰি ল হাফ হাফ পেণ্ট, ল'ৰা বিলাকৰো হাফ পেণ্ট, ছোৱালীৰো তেনেকে হাত কটা স্পৰ্টিং।
অ' এই হাত কটা কুৰ্তাবিলাক
অহ।
মইতো কল কৰিছো।
আকৌ চুইজাৰ চেট বিলাকো লৈ আহিম আৰু।
অ' অ'।
ঠিকেইে তেনেকুৱাই আনিব লাগে।
অ' এতিয়া গৰম দিন যিহেতু
উম। বাকী ক আৰু উম, খালো। আহি পালি নেকি?
অ', অ ', পালো আৰু।
অ',
সেইটো নখৰিলেও হ'বা দে।
উ হেল্ল',
আৰু ক খবৰ - খাতি?
উম, ভালেই তোৰ?
ভাল-ভাল বহুত ভাল।
বা বহুত ভাল।
অ, কি কবি আৰু। ভালতো হবই এনেও ইমান গৰম দিছে যেতিয়া।
অহ',
পালো ঘৰত - ঘৰত ভালেই চবৰে?
ভাল চবৰে।
মাহত উম, আমাৰো ভালেই।
একেই ভালে-ভালে।
অহ ',
বইলাৰ চামিখত আছে আৰু। এনেই আমি ফুৰিব যাব পাৰিলো হয় ন।
অ', পাৰি-পাৰি। তে ক'ত যাবি পিছে?
এইপিনে ভূটান চাইডে।
ভূটানত-ভূটানত যাবি তেওঁ ভুটীয়া মানুহে যদি ধৰি লৈ যায় তেতিয়া কি কৰিবি?
নিনিয়ে-নিনিয়ে কিয়নো নিব।
অ, তাকেইেতো।
তেয়াই আৰু
উম,
নিনিলেতো ভালেই নিলেহে দিগদাৰ আছে।
সেইটো হয় বাৰু নিনিয়ে-নিনিয়ে আজিকালিৰ দিনত। আজিকালিৰ দিনত নিবও পাৰে গেৰেণ্টি
তাকেই, আজিকালি মানুহক বিশ্বাস কৰিব নোৱাৰিতো। আৰু ক, ক। উ, কি বুলি কয়, বিজনেচটো কৰিম ন? অ', শুনিছা? সেইটোয়ে আৰ
সেয়াই আৰু যাবতো পাৰি।
অ', পাৰি, পাৰি।
যাম দিয়া তেনে ন, লগৰ খিনি লগ ধৰিবা তুমিও মোৰ লগৰ কেইজনীকো লগ ধৰিম।
ন, তাকেইেতো অকলে অকলে যোৱা যদিও যাবা আৰু তুমি।
অ', পাৰি বাৰু যাবলৈ কথা নাই।
তাকেইতু। অকলে গ'লে ধৰিহে ল'ব আৰু।
সেইকাৰণেতো লগৰ লাগে।
তাকে।
উ।
কৈ দিবা তোমাৰ লগৰ খিনিকো।
অ', কৈ দিম। পাৰ্মিশন দিলে বাৰু যাব সিহঁতে।
অ', কেতিয়া গৰম বন্ধতনে এইকেইদিনতে?
গৰম বন্ধতে যোৱাতটো ঠিক আছে কাৰণ, তেতিয়া একো কামো নাথাকিব ন?
অ', টেইতো। গৰমবন্ধতো ভালেই হ'ব বাৰু, তেতিয়া চবে ফ্ৰীও থাকিব। উ।
ভাবি আছো বাৰু।
চবৰে তেতিয়া বন্ধও থাকিব স্কুল-কলেজ।
উ।
তাকে আৰু বিজনেচটোও কৰিম আৰু লাহেক কে খুলিম অ, যা তাকে হেৰিবিলাকে থ'ম আৰু ধৰি লও এতিয়া কি বুলি কয় ভাত কটাই এ চব ভাত কটাই আনি দিম।
অ, তেনেকুৱা আনিব পাৰি কাৰণ এতিয়া গৰম নম চেদো হ'ব বেছিকে।
অ', বেলেগো আনিম বাৰু হলেও হাত কটো বেছি চলিব আৰু এতিয়া।
অহ।
সেয়ে আৰু তাকে আৰু এজেগাত যাব পাৰি।
অ' ক'দ বা
হেৰি মন্দিৰত।
অ' মন্দিৰত এতিয়া যাব পাৰি লাগিছিলহে বাৰু।
উম, মন্দিৰত গলে ভাল আৰু উ, লোকৰ মন্দিৰত জান কি বুলি কয় হেৰি। এই নতুনকে এটা মন্দিৰ অপেনিং হৈছে।
অ, অ' তাৰ।
তাতে।
অ' তেনে যাম দেই এবাৰ।
উম। আমি যাম ভাবি থৈছো আৰু।
উম, কেতিয়া যাবি।
এইটো সপ্তাহ মানতে যাম চাগে।
অ' তেনেহ'লে ময়ো যাম।
যাবি ওলাবি তোৰ লগৰ কেইজনী যাই যদি কৈ দিবি।
অ' লগৰ কেইজনী কৈ দিম বাৰু কথা নাই ওচৰতে আছে।
অহ।
অ' হেই গ দ পাই।
খুৰি পাইছে।
অ' ঠিকে আছে বাৰ গাল ছোৱালীলিকো।
হেল্ল'।
অঁ, তোমাৰ বেকগ্ৰাউনডৰ পৰা মাত আহি আছে অলপ দূৰত যোৱা।
অ অ।
এ মই নদতি পানে আছো যে অকমান সেইকাৰণে মাত আহিছো
অঁ, সেইটোৱেতো অলপ দূৰত গলে ভাল আৰু আৰু উম যোৱাটো হ'ব আৰু ন?
অঁ, যাম দিয়া।
উম তাকেই আৰু
অঁ, বিহাই ই তা মানে জাল ললি তা মানে?
ঠিক আছে হ'ব দিয়া আৰু।
অঁ, হব দিয়া।